অ
ৱে মই এনেই ৰাস্তাত আহিছিলোঁ কিবা অলপ হাৱা খাবা। মানে অলপ হেৰি ফালে গৈছিলোঁ বজাৰৰ ফালে কোৱা কি কিয় ফোন কৰিছিলা?
এনেই মানে বহুত দিন হ'লতো ফোন কৰা নাই মানে এনে খবৰ পাতি।
অ, ভাই -ভাইটিয়ে ন' তুমি? অ, বহুত দিন পিছত ফ - ফোন কৰিলা খবৰ পাতি নায়ে তোমাৰ আজিকালি। এতিয়া ডাঙৰ হৈছে ন'
উম,
আগতে সৰুতে তুমি আমাৰ ঘৰত কিমান আহিছিলা কিমান খেলিছা। ত' এতিয়া ডাঙৰ হ'লা এতিয়া অলপ লাজ পোৱা চাগে আমাক দেখিলে?
নাই-নাই মই যে মই মানে আজি তোহঁত- তহঁতৰ হেপিনেদি মানে গৈছিলো ন' পিছত মানে ঘ -ঘপকে মানে মনত পৰিল মানে সেইটোয়ে মানে ফোন কৰিলোঁ মানে দাদাহঁতৰ মানে খবৰ বা কেনেকুৱা? এনে ন সেইটো কাৰণে।
ঔ আচ্ছা কেইজন আছিলা?
এনে তিনিজন।
ক্লাছটো আনিছা ক্লাছটো?
সিটো কাৰণে মানে নোহোমালো আকৌ।
হেল্ল', ভাইটি আমিতো আৰু ৰিটাৰ্ণ যাব লগা হ'ল। আমি আৰু ৰিটাৰ্ণ গৈ আছো মানে বজাৰৰ পিনে।
অ, হয় নেকি কিবা পাহৰিছে নেকি আনিব?
হয়- হয় ঠিকে কৈছে আপুনি মানে এই যিটো এই পানী খেলা পানী খোৱা গ্লাছ টো ত'মানে সেইটো আমি পাহৰি থাক খেলো দোকানত।
অ, পানী খোৱা গ্লাছ কিয় লাগে?
অ, কিবা মানে অলপ আমাৰ ঘৰত মোৰ বাৰ্থদে আছে আজি বাৰ্থদে পাৰ্টি আমাৰ ঘৰত আজি বাৰ্থডে পাৰ্ট অ আমাৰ মানে ভন্টিৰ বাৰ্থডে। মানে পানী খাইটো গিলাছ অলপ কম কৈ দিছে। হেল্ল', হেল্ল',
অহ',
তোমাৰ -তোমাৰ ভইচটো আহা নাই ভালকে, হা?
এতিয়া- এতিয়া
অ, আহিছে মানে তোমাৰ অলপ -অলপ টাৱাৰ নেটৱৰ্কৰ প্ৰব্লেম হয় চাগে অহ।
আকৌ
আমি মানে আকৌ ৰিটাৰ্ণ গৈ আছোঁ।
পিছত তোমা কোৱা হেল্ল', হেল্ল', হেল্ল' হেল্ল' দা পিছত খবৰ কেনেকুৱা তোমাৰ। অ ভাল ন। আজি ফিল্ডত গৈছিলা নে নাই। গৈছিলা। লগৰকেইটা আহিছিলে বাৰু। অ, হয় নেকি?